হেল্ল',
হেল্ল',
অহ, শুনিছা?
উম
হেল্ল'। মই ভাবিলোঁ তোমাৰ আৰু এটা কথা সুধি লওঁ মানে। মই শুনিছোঁ। তুমি বহুত ধুনীয়া বস্তু বনোৱা বুলি শুনিছিলোঁ। খোৱা বস্তু। এই বহুত ধুনীয়া ধুনীয়া খোৱা বস্তু বনোৱা বোলে শুনিলোঁ।
অ। তোমাক
কি কি বনোৱা? মই শুনিছোঁ আৰু।
তোমাৰ পোলাওঁ চোলাওঁ বনাওঁ তোমাৰ। মাংস।
অঁ আৰু?
মেগী চেগিও বনাব জানো ভালকে। বেলেগ বেলেগ ইষ্টাইলৰ।
উ
বা তোমাৰ তেল পিঠা বগা পিঠা
অ।
নাইকল লাডু
অ।
আৰু তেনেকে কিবা বহুতখিনি জানো।
উ। এনেই কেনেকে বনোৱা কোৱাচোন?
কোনটো বস্তু?
নাইকলৰ লাডুটোকে কোৱা।
নাৰিকলৰ লাডুটো?
অ।
তোমাৰ নাৰিকলটো আনো আনি ধুনীয়াকে বাকলিটো গুচাই লওঁ যাত
নাৰিকলটো মানে ৰুকিব লাগে। ৰুকা আগতে মানে নাৰি লটোৰ বাহিৰৰ যোনটো বাকলিটো ভালকে চফা কৰি লওঁ, যাতে লেতেৰা নহওক বস্তুটো।
অ।
তাৰপা তোমাৰ ৰুকনিত নাৰিকলটো ৰুকো।
অ।
ৰুকি মেলি ধুনীয়াকে ধুনীয়াকে ৰুকিব লাগিব যাতে ৰকোতে তাৰ বাহিৰৰ লেয়াৰটো আহি নাযায়। চামনিটো। নহবা নাৰিকলটো বালি বালি নিচিনা লাগে লাডুটো খাওতে।
উ।
তাৰ পিছত তোমাৰ নাৰিকল লাডুটো কুকাৰ এটাত নাৰিকলৰ যোনখিনি আমি ৰুকিলো উ
অহ, অহ।
সেইখিনি দি চেনি দি পেলাই সিজাব লাগে ধুনীয়াকে।
অ।
সিজাই মেলি যেতিয়া হৈ যায় মাজে মাজে লৰাই মেলি দিব লাগিব তাৰপৰা অকমান উলিয়াই পেলাই চোৱা হয় হৈছে নাই
অ অ
যেতিয়া হৈ যায় নমাই পেলাই লগত লগত কাঁহী এখনত উলিয়াই
অ
হাত দুটাই দি ঘূৰাই ঘূৰাই গৰমে গৰমে লাডু লাডু বনাই পেলাই থব লাগে। তাৰপিছত আৰু বনাই হোৱা অলপ দেৰি ঠাণ্ডা হ'ব দিব লাগে ঠাণ্ডা হোৱাৰ পিছত তোমাৰ নাৰিকল লাডু হৈয়ে যায় আৰু পেট তুমি কি কি বনাব জানা কোৱাচোন
মইয়ো জানো আৰু মাংস মাছ ত চেনি জানো পোলও
তুমি বইল কিবা বস্তু এটা মাংসনে মাছ আছিলে পাম গৈছে নই বৰ ধুনীয়া বনোৱা বুলা শুনিছো অ। কোৱাচোন মোক কেনেকে বনোৱা কি কৰা।
মই প্ৰথম কেৰাহীত অলপ তেল দিওঁ অকমান। এ পিয়াজ দিও অকমান পিয়াজ ফ্ৰাই কৰি মই বিলাহী আৰু আলু ল বনাব কাৰণে হয় তাৰপিছত মই আলুখিনি অলপ ফ্ৰাই কৰো। আহ তাত অলপ নিমখ হালধি দিও আৰু নিমখ হালধি দি আলুখিনি ফ্ৰাই কৰো আহ। আলুখিনি ফ্ৰাই কৰাৰ পিছত তাত বিলাহীখিনিও দি দিওঁ। তাৰপাছত বিলাহি খিনি দিয়া পিছত তাৰপিছত এ উতলিব দিও। তাত পানী ধালো পানী দিও উতলিব দিওঁ টেল দি লৈ তাতে মই মাছ কেইপিচ দি দিও তাৰপিছত সেয়া আৰু বহুত টাইম উতলাও তাৰপিছত তুমি গমেই নাপাবা সেয়া যে তুমি আহ তাৰমানে বইলে খাইছা নে নে ভজায়ে খাইচা দেখিবলৈ একেই হয় ভজাৰ নিচিনা এ বইল নিচিনা নালাগেই দেখিবালে মানে দেখিলেই খাওঁ খাওঁ লাগে
উম সেইটো হয় আচলতে মান বলটোৱে খাব লাগিব
উম
শৰীৰৰ কাৰণে ভাল হয়
অ সেইটোয়।
আৰু কিবা জানা নেকি বইল বইল বনাব
আৰু মই মাংসটোও তেনেকেই বনাব পাৰি
হম
প্ৰথম তেনেকে অলপ তেল দি তাৰ মনেকে পিয়াজ আলু চালু কিবাকে ভাজি সেই তাত অলপ মছলা দিব লাগে মচলাটো এনেকে ভাজি থাকিলেই হল অলপ পিছত খু খিনি দি তাৰপিছত অলপ পানী দি অলপ জতলাব লাগে পানীটো অলপ দিব লাগে কিও হৈ যায় এতিয়া মানে বইল নিচিনা সেইখিনিও নালাগে মানুহে বইল টো ইমান ভাল বনাব নাজানে কাৰণে কৈ থাকে খাই বেয়া বইল খাই ভাল নালাগে বুলি
উম।
কিন্তু যদি নিজে বনাব জানে, তেনেহ'লে বইলটো ভাল লাগে খাই।
উম, সেটো হয়নি।
তুমি বনাই চাবাচোন এবাৰ।
উম। তুমি বইল বস্তু বহুত ভাল পোৱা নিচিনা লাগিছে।
ইমান ভাল নাপাওঁ বাৰু।
উম।
নহলে চব ভাল নাপাওঁ মই। তাৰমানে হেলিকিটা বনাওঁ আৰু। মাংস আৰু মাছটো। তাকো কেতিয়াবা, সদায় নহয়।
অ'।
তুমি?
হুম?
তুমি?
বইল।
অ'।
মই বইল নাজানো বাৰু দেই।
এনে খাই কেনেকুৱা পোৱা?
খাই মই ভাল পাওঁ বইল। এইবাৰ আহিলে এইফালে আহিলে বনাই খোৱাবা একবাৰ মোক।
উম, খোৱাম।
উ কেতিয়ালৈ অহা হ'ব?
মই জুলাই লাষ্টলৈ যাম।
জুলাই লাষ্ট
তোমাৰ চ- তোমাৰ চৰ্দি লাগিলে যেন পাওঁ।
উম, চৰ্দি তোমাৰ বতৰটোৰ কাৰণে হৈছে।
অ'।
বতৰটোৱে নিজৰ ৰূপ সলায়ে থাকে এনি টাইম। এই গৰম দিব, এই পুৰা ঠাণ্ডা দিব।
অ'।
মানুহ এনেকে বহুত বেমাৰ পৰিছে।
সেইটোৱে। অ' মই কথাটো পাহৰিলোৱে।
কিবা কথা?
তোমাৰ তুমিতো কাইলৈ আহিবা।
উম।
মোৰ ভন্টিজনীক সুধিব পাৰিছ- অ' সেইটোৱে আজি আহিবা।
অ'।
ভণ্টিজনীক মই ভণ্টীলে যে মই আমাৰ হেল্ল'?
অ'।
মই আমাৰ জুনিয়ৰ এজনীক যে ভণ্টিলে বস্তু অৰ্ডাৰ দি থৈছিলোঁ। তাইৰ হ'ল নে নাই, সোধো ৰবা।
অ' মই- তেতিয়া মই লৈ আহিব পাৰিম। তুমি মালৈও কিবা ঔষধ আনি থোৱা নাছিলা জানো?
অ' - অ' সেইখিনিও তোমালৈ লৈ যাম। মনত পেলাই দিলা ভালেই হ'ল। তুমিও পাৰিলে তুমি যে কৈছিলা চাৰিয়া আছে বুলি, আছে নে নাই?
অ'।
মথাতো
অঁ সেইটো চাব লাগিব। লৈ যাব লাগিব ম কোনা
অঁ
তোমালোকৰ মাহঁত আহিলে নাই পিছে ঘৰলৈ কালি
মা হত মাহত গল নেকি ঘৰলে
অঁ কালি মানে তুমি ফোন নামাৰিলা আৰু পিছত
নামাৰিলো।
উম।
কলে কালি বোলে মাহতে দুখন গাড়ী পালে
উম
তাৰপিছত বোলে দুই খনে বিক্ৰী কৰি দিলে
উম
অঁ নাই আজি নালাগে আজি বন্ধ আছে।
অঁ অঁ।
উম। অঁ হব দিয়া
হ'ব মাৰিবা লাহে ধীয়ে কেতিয়াবা আকৌ ফোন
উম উম মাৰিব লাগিব -
উম।